হেল্ল' অ শুনা পাইছানে?
অ পাইছোঁ পাইছোঁ। অ কি কি কৰি আছে।
এয়া আছো ছোৱালী শুই গ'ল নেকি?
নাই তাইক লৈ ফুৰালে ভাল পায়।
অ কোচত থাকিব মন।
অ আৰু এতিয়া চাগে দাঁত আহিব বিষাই থাকে কান্দি থাকে তাই যি মন যায় তাকে মুখত ভৰাই।
অঁ
তেনেকুৱা হৈ আছে ৰাতিও টোপনি মাৰিব দিয়া নাই।
দাঁত, আহিবৰ সময়ত আকৌ জ্বৰ জ্বৰ জ্বৰো হয় অকণ
অ জ্বৰ জৰ ভাৱ হৈয়ে আছে তাইৰ মূৰতো অলপ গৰম গৰম পাওঁ মই।
অঁ
অ আৰু যি দেখে তাকে মুখত ভৰাই বটল, দেখিলে বটল ভৰাব। যি মন
এ এটা হেৰি পাই যে কামুৰিবলৈ দিয়া সেইটো আনি দিব লাগে।
এ কি বস্তু বা মই গম নাপাও নহয়।
এনেকৈ এ হেৰিয়াত কলে হ'ব ফাৰ্মাচত, ক'লে জানিব এনেকে বেবি সেইকাৰণে মানে দাঁত আহিবৰ সময়ত কামুৰিবলৈ হেৰি কৰে নহ'লে এনেকৈ আঙুলি -ছাঙলী কামুৰিব যে।
অ অ অ আঙুলি মুখত ভৰাই থাকে। এনি টাইম অ
কামুৰিব নহয় নহ'বা গম নাপাব যে।
অ অ অ তেনেকুৱাই কৰি আছে ৰাতি শ ইমান কান্দিছে ইমান কান্দিছে শুবও দিয়া নাই মই ভাবিলো হঠাৎ কি হ'ল। আৰু যি পাই তাকে কামুৰি থাকে মাও কৈ আছে যে দাঁত আহিব। চাগে এতিয়া আহিব হৈছেও ন পাঁচ মাহ ছয় মাহত সোমাইছে। অ তাকে গোটেই ৰাতি কালি কান্দি আছিলে কান্দোতে মানে। টোপনিও নাযায় কালি দিনটোতো টোপনিও মাৰা নাই তাকে মই ভাবিলোঁ। কি হ'ল বা যি কিয় এনেকে আছে মায়ে কৈছে। নাই দাঁত আহিব সেইকাৰণে তাই এনেকে আছে।
অ
নহ'লেতো তাই তেনেকে নাথাকে ন।
তাকে দাঁত আহিবৰ কাৰণে হৈছে জ্বৰ জ্বৰ ভাৱ হব।
অঁ আৰু পাইখানাও মানে কৰিয়ে থাকে।
এতিয়া মানে বাগৰ সলাইছেতো বা এনকে লু লুটি খাইছেনে নাই। মানে পেটটো তল কৰিছে। অ অ অ, এইয়া এতিয়া মানে অকমান হেৰি হব যে সলনি হব। বহিবলে বিচাৰিব এতিয়া হা।
অঁ অ অ, বহে বহে মানে বহাই দিলে নবহে ডাইৰেক্ট থিয় হয় তাই। চিও চু, হ হ, অ অ অ। এ এ আহ, বহিব নোখোজে তাইক যদি মই গাটো ধুৱাব নিও নহয় চৰিয়াটোত এ এ এ এ, তাই কি কৰে চৰিয়াটোত ধৰি কেনে থিয় হব বিচাৰে।
থিয় হ'ব বি
তাইক টানি হাজৰি মই বহাই দিওঁ নাই নবহে। হে হে হে, তাইক গা ধুৱাটো বহুত দিগদাৰ।
দিগদাৰ ন।
অ অ অ, মা আৰু মই দুইটা মায়ে মই যদি ধৰি থাকো মায়ে গা ধুৱাব। কুহু তেনেকুৱা কিন্তু নবহে সি ই ই থিয় হৈ কেনে গা ধুব সি ই ই।
থিয় হৈ গা ধুব আৰু আগতকে আগৰ ল'ৰা-ছোৱালী কে এতিয়া ল'ৰা-ছোৱালী অকন বেছিকে এক্টিভো নাইব বেছি মানে পতক তাকে হেৰি কৰিব বিচাৰে। খুৰা সেইয়া অকন উম উ উ লগত মানে চব আগতীয়া।
আহ, চব আগতীয়াকে আৰু বুজিও পাই মাতিলে হ'ল। তাই ছু ঠু, অ অ অ, ইমান বুজি পায়। আৰু মোৰ আমাৰ মানে ঘৰত কুকুৰ আছে নহয় তাৰ নাম ভোলা। যদি মই কওঁ ভোলা এফালে আহ তে চিকিক লৈ যা। অ একদম তাই মানে মুখখন পুচাই-চুচাই দিয়ে। তাই মানে গম পাই ভোলাক মাতিছে আৰু মোক দিব অ অ অ। পুৰা চাই থাকে মুখৰ পিনে।
হুম।
মাতিব নালাগে বুলি ই হে হি ই আহ আৰু যদি মই নেমা তা বন্ধ কৰো ভোলা ভোলা ই ই ই তাই মাতব আহ। আহ এনেকে থাকে অঁ অ অ। তাই এনেকে থাকে আৰু কথা সোনকালে ওলাব অঁ অ অ অ অ অ
ছোৱালী মানুহৰ মুখ বোৰ এনেও পাতল থাকে পতককে মাত ফুটে
অ অ অ অ, হয়, উম উম অ অ এতিয়া যে মৰম লাগে আৰু অলপ ডাঙৰ হলে ইমান মৰম নালা
মৰম নহয় লা মৰমটোতো থাক কিব আৰু কলৈযাব মানে অকমান বদমাচি কৰিব লব উহু উমহু সে এ এ এ বদমাচি
খঙো উঠিব নহয়।
উম তেতিয়া খং উঠিব।
অহ অহ
আমাৰ ল'ৰা যে কেনেকুৱা দুষ্ট অ অ।
লৰাবিলাক বেছি দুষ্ট থাকে নেকি?
উম বহুত দুষ্ট একদম ছোৱালীতকে দুষ্ট।
অঁ অ অ, বহুত দুষ্ট থাকে। সেয়া আমাৰ সি ই ই ই বাইদেউৰ ল'ৰা এতিয়া ডাঙৰ বাৰ প্ৰথম মানে ফাৰ্ষ্ট বাৰ সেইয়া উম দে ডাঙৰ হৈছে তেৰ বছৰ চৈদ নাইনত পঢ়ি আছে। টুং টা ইমান উৎপাত এতিয়াও তাৰ মানে তাৰ উৎপাতটো কমাই নাই ইমান ডাঙ ঙৰ হৈছে তথাপিও মোৰ চুলিত ধৰে বাহিৰত ফুৰাব নিব লাগে ইয়াত আহিলে। এইবাৰ মানে কালি মানে বা আহিব ডাঙৰ বা মই আহাৰ কাৰণে। আমাৰ মাইনাাজনীক চোৱাই নাই ন।
অ চাব আৰু
অ আৰু নহয় আগৰপৰাই আহোতে মই আৰু তাতে গুচি গৈছিলো হাজবেণ্ডৰ ঘৰত। তাই আহোতে আৰু তাই যোনদিনা আহিছে মই তাৰ আগদিনাই গ'লো আৰু আহিব নোৱাৰো নহয় যাই কেনে
অহ
আৰু বাইদেউ চোৱা নাই তাৰ পিছত আৰু কালি আহিম বুলি কৈছে। বাবু কৈ বাবুক মানে মায়ে মাতি আছে আ তইয়ো বাবু কয় মই নাযাওঁ। তাতে ফুৰিব নাপাওঁ মই ঘৰতে থাকিব লাগে। তাতেও যদি ঘৰত থাকিব লাগে মইয়ো ইয়াত তে থাকাই ভাল মই কিয় যাব লাগে?
তাকেহে
অ সি তেনেকে কয়। সেইকাৰণে সি নাহে বাই দেউ আৰু মাইনা আহিব।
অঁ
অ আৰু খালি তাক ফুৰিব নিব লাগে আৰু খৰি চলিৰ দৰে চিপছ কুৰকুৰি ফুচকা বাহিৰত গ'লে তাক মানে অ জাগা চাব নাযায় বাহিৰত গ'লে খাব যায়।
উম
বাইদেউৰো উঠে খং কৰ'বাত গ'লে নিনিয়ে এই নিনিলেও তাৰ মানে বস্তু আনি দিব লাগে। ঘৰত অ ঘৰত কান্দি কান্দি যায় অ মা মোক লৈ যা মোক লৈ যা মই একো না খাওঁতে একো নাখাওঁ অ বাহিৰত ওলোৱাৰ লগে লগে যদি দেখা পাইছে এই ফুচকাটো খুৱাই দে তাৰ পিছত একো নাখাওঁ দে তাৰ পাছত ফুচকা খুৱাই দিয়ে এ মা আইচ ক্ৰীম টো খুৱাই দিয়েচোন তাৰ পিছতে একো নাখাওঁ। অ খালী খুৱাই দিব লাগে। কিন্তু অ খোৱাই দিব লাগে কিন্তু একো নাখায় এফালে চব খাই লয়। অ
যি দিলেও নাখাওঁ বুলি কয় আৰু।
অ আৰু এইফালে মায়ে তাক মানে এক্সট্ৰাকে পইচা দি পঠায় এশ টকা দুশ টকা তাৰ পিছত কয় তুমি যদি নোখোৱা একো নহয় মই নিজৰ পইচা দি খাই লম নহয়। বা তাৰ তাৰ পিছত বাইদেউ কয় তোৰ তাত ক'ৰ পৰা পইচা আহিল। এ মোক নানিয়ে দি পঠাইছে এনেকে কয়।
দি পঠোৱা পইচা আছেই আৰু কোনোবাই দিলেহে নিজৰ হৈয়ে গ'ল পইচা উ
তেনেকুৱা সৰু ছোৱালী অলপ উৎপতিয়াটো বেছি থাকে। ল'ৰা মানুহ বেছি
পঢ়া শুনাত কেনেকুৱা?
পঢ়া শুনাত ভালেই আৰু মাইনাও ভাল বাবুও ভাল।
দুষ্ট ল'ৰা ছোৱালী বিলাক এনেও পঢ়া শুনাত
অঁ ভালে থাকে ভালে থাকে। এই কৰোণাৰ কাৰণে অলপ মানে পঢ়াত কমি গ'ল। কৰোনা অ তেতিয়াৰ পৰা অলপ পঢ়াত কমি গ'ল বহুত স্মাৰ্ট আছিলে তাৰমানানে। এতিয়া অলপ কমিছে।
তেতিয়া মানে লকডাউনত থাকিব লগা হ'ল যে, ল'ৰা-ছোৱালীবোৰ বেয়া তেতিয়াই হ'ল, মোবাইলৰ লগত মানে সংযোগ তেতিয়া হ'ল।
অ নহলে এনেই পঢ়াত বহুত ভালে আছিলে অ। আমাৰ মাইনা কিন্তু, ভালে। তাই পঢ়াতটো ভাল এনেই স্মাৰ্টো আছে তাই।
পৰা আছে অ। প্ৰথম প্ৰথমটোতকে মানে, পিছৰটো অকণমান হেৰিয়ে হয়।
ঠাণ্ডা হয় ন।
অ,
অ আমাৰ আৰু, কৈ ডাঙৰ জনী তাইতো একেবাৰে পাগল হৈ গৈছে। তাইৰ ল'ৰা মানে প্ৰথমে তাইৰ, তাইতো ভাল কান্দি থাকে, মায়ে যেতিয়াই কালি মানে ভিডিঅ' কল কৰিছিলে। মায়ে কয়। তই বহুত খিনাই গৈছা। এ মা মই নাথাকো আৰু কান্দি থাক কান্দি কান্দি কৈ আছো মায়ে কৈছে। কি হৈছে কৈছে। নাই সি মোক মানে বহুত জ্বালা দি আছে ল'ৰাটো মানে। বেছি বছৰ হোৱা নাই, দুই বছৰ অ দুই বছৰ হবই আৰু ইমান মানে দুষ্ট তই ইমান দুষ্ট তাই মানে দৌৰিয়ে থাকিব লাগে।
লগতে,
অ লগতে দৌৰি থাকিব লাগে। খাও মা নাই সুৰ আছে, কামত গুচি যায়। আৰু অ এইফালে আৰু গিৰিয়েকেও নাথাকে সিও কামত গুচি গুচি যায় তাই আৰু অকলে থাকিব লাগে, কোনো চোৱা মানুহ নাই ন, এটটা ৰাখিলে এটাই চা কাম চাম কৰিব পাৰে। তেনেকুৱা হলে ভাল ন।
অঁ।
তাই যে অকলশৰীয়া তাইৰ বহুত প্ৰব্লেম হৈছে। তেনেকুৱা হৈ গৈছে। এতিয়া মোৰ যেনিবা খাওমা আছে খাওমা ৰাখিলে, মই অলপ কিবা কিবি কৰি লব পাৰো। হয়
উম।
বা মই ৰাখিলে মায়ে কৰক। সেনেকুৱা হৈ যায় ন, দিন অ দিনত মই বনালে ৰাতি খা মাই বনাই।
বনাই অ ঠিকেছে মিলা মিছাকে হৈ থাকিলে।
অ এনেকে মিলা মিলি কৰিলে, তেতিয়া মইয়ো কষ্ট নাপাওঁ মাও কষ্ট নাপায় ন, অ অ তেতিয়াাহলে ভাল এতিয়া তাই যে অকলশৰীয়া হৈ গ'ল তাইৰ বহুত প্ৰব্লেম হৈ গ'ল।
প্ৰব্লেম হৈ গল।
অ এতিয়া চোৱা মানুহ নাই। সেনেকে সিও দুষ্ট কৰি থাকে, তাই আৰু তাইকো তাকো চাব লাগে। নিজেও কৰিব লাগে।
অঁ।
সেই কাৰণে, তাই মানে খিণাই মিনাই অৱস্থা নোহোৱা হৈ গৈছে। অ এতিয়া আহিব। অহা মাহত অ নহয়, ছেপ্টেম্বৰৰ চৈধ্য তাৰিখে আহিব তাই।
এয়া মজ্জা যি গৰম হৈছে আৰু।
হেল্ল' উম বি- অ বিয়া যে আঠাইশ তাৰিখে, তাই আৰু চৈধ্য তাৰিখে আহি পাব আৰু। অ অ অ ছেপ্তেম্বৰৰ চৈধ্য তাৰিখে আহি পাব।
কোন জেগাত বিয়া দিব?
বিয়া ইয়াতে মানে হেৰি বেজেৰা।
অ অ
ইয়াতে ওচৰতে লাভ মেৰেজে অ।
ওলাভ মেৰেজে বাৰু ভালেই ঠিকে আছে।
অ আৰু তাই আহিব ৰাজস্থানৰ পৰা। অ আমাৰ তাই- ৰাজস্থানত দিলে ন তাই আহিব এতিয়া ৰাজস্থানৰ পৰা।
অঁ
অ তাৰ আহোতে আৰু তিনদিন লাগে ন, বহুত গৰম।
বহুত গৰম, আমাৰ ইয়াতে ইমান গৰম হৈছে।
উম তাতেতো বোৱা এ চি কুলাৰ নহলে মানুহ মৰি যাব।
মৰি যাব উম।
উম আমাৰ ইয়াত যেনেকে গধূলা হলে- ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ ন তাতে গ- ধুৰ হোৱাৰ লগে লগে ঠাণ্ডা বতাহ নহয় গৰম গৰম বতাহে আহে।
গৰম গৰম বতাহে আহে তাকে। ল'ৰা ছোৱালী তেনেকোৱা ডাঙৰ কৰিবলৈও দিগদাৰ নহয়।
বহুত দিগদাৰ এ চি, কুলাৰ নহলে তাতে মৰি যাব মানুহ।
উম
কাৰণ তাতে বালি ন চবফালে মৰুভূমি যে মৰুভূমিৰ কাৰণে- গৰমটো বহুত তাত।
বহুত অ।
আমাৰ ইয়াত দিনত গ যিমান কি গৰম নিদিয়ক ৰাতি ঠাণ্ডাই পৰি যায় ন।
ৰাতি ঠাণ্ডা ঠাণ্ডা আৰামত শুব পাৰি আৰু।
অ আৰামত শুব পাৰা ঠাণ্ডা। কিন্তু তাত তেনেকুৱা নহয় দিনত যেনেকুৱা ৰাতিও তেনেকুৱা।
আমাৰ এইফালতো এইফালে আৰু অকন তাতকে- গুৱাহাটীতকে আমাৰ ইয়াত অকনমান বেছি হেৰিহে, ঠাণ্ডাটো মানে অকণ গৰমটো অলপ কম মানে।
অ অ অ অ গাঁওলীয়া জাগা ন?
অ গাঁও জাগা যে আমাৰ।
অ আমাৰ তাতো অলপ ঠাণ্ডা ইয়াত কিন্তু বেছি গৰম। উম মই যত বিয়া হৈছো তাতে অলপ ঠাণ্ডাই।
অ'
উম ইয়াতে মই বহুত গৰম পাও তাতে ইমান গৰম নাপাও।
অ'
তাতে আৰু ঠাণ্ডাই লাগে মোক। দিয়ক অলপ পিছত কৰিম।
ঠিক আছে হ'ব উম উম হ'ব।